হেল্ল', হয় পাই আছোঁ। মোৰ খবৰ ভালে, তোমাৰ?
মোৰো ভালে।
হয়। এতিয়া এনে আছোঁ। এ বন্ধৰ দিন চলি আছে আৰু ঘৰতে বহি আছোঁ।
অ'।
বাকী তুমি গাওঁত গৈছিলা যে, ঘৰ আহিলা নাই?
আহিলোঁ, আহিলোঁ, আহিলোঁ। এ এতিয়া এইফালে প্ৰেক্টিচত আহিলোঁ।
অ' অ'। আকৌ মানে মানে তাৰে মানে হেৰি অ' হলিডেজ পিছত আকৌ মানে কামৰ কাৰণে আকৌ মানে বেগ।
আৰু বেক। তাকে কামটোতো কৰিব লাগিবই।
অহ' আকৌ নৰ্মেল ডিজত বেগ।
উম, বেগ ক্টিচ কৰিব আহিছোঁ এতিয়া, প্ৰেক্টিচ চেক্টিচ কৰিলোঁ হ'ল, এতিয়া অলপ ৰেষ্ট কৰি আছোঁ।
আচ্ছা, আচ্ছা।
উম, কৰি থাকিলে প্ৰেক্টিচছ কৰি থাকিলে ভালোঁ হ'ব মনটো ভালে থাক
হয়, হয়।
ফিজিকটো ভালে থাকে।
ফিজিকটো ভালে থাকে হয়।
তুমি ক'বাত যাবানে, নোযোৱা?
নাই মানে বৰ্তমানলৈকে টো একো মানে প্লেন নাই এনেকে যোৱা।
উম, উম।
অ'
আচ্ছা, হেৰি তোমাক ফোন কৰিলোঁ মানে তুমিতো এন চি চি শিকা।
হয়, হয়, অ'
ত মও ভাবিছোঁ ময়ো এন চি চি জইন কৰিম। অ' কিন্তু মই এন চি চিৰ বিষয়ে একো নাজানোঁ। তুমি গোটেইখিনি ক'ব লাগিব মোক
আতচ্ছা। মানে মই একদম আৰম্ভণিৰ পৰাই মানে তোমাক কওঁ কথাখিনি যে মানে এন চি চি মানে বা আমাৰ মানে আমাৰ দেশৰ এতিয়া চবতছে ডাঙৰ মানে ইউথ অৰ্গেনাইজেশ্যচন এটা হয়।
আচ্ছা।
মানে এইটোত যেনেকে এতিয়া তুমি কাৰতে খেলা, প্ৰেক্টিচ কৰা
উম।
বহুত ডাঙৰ ডাঙৰ গেমছত পাৰ্টিচিপেট কৰিছা আৰু এতিয়াও খেলি আছা। প্লেলেয়াৰকো শিকোৱা।
উম।
আৰু নতুন প্লেয়াৰ বনাই আছা তুমি চ' মানে তোমাক কাৰণ এনেকুৱা এটা মানে ভাল হেৰি হ'ব কাৰণ তোমাৰ যিহেতু গাত অলৰেডি মানে এটা ফুটবলৰ হেৰি মানে ফুটবল বোলে এটা মানে কি কয় মানে কাবাডীৰ অ' হেৰি কাৰাটেৰ আছে, আছে মানে এথলেটিকস মানে স্পৰ্টছৰ যে এটা হেৰি আছে।
অ
সেইটোৱে মানে তোমাক মানে এতিয়া আমাৰ এন চি চিত মানে যেতিয়া গেমছ হয় আৰু এনেকে মানে প্লেয়াৰ্চ বিলাকক মানে নেচনেল লেভেল টুৰ্ণামেন্টৰ লগত মানে নি লৈ লৈ কেনে যায়।
মানে এন চি চি টো নেনেল লেভেল টুৰ্নামেণ্টলৈকে নিয়ে
অ মানে এন চি চি ত এনেকুৱা মানে বহুত মানে গেমছক মানে এন চি এনেকুৱা মানে বহুত গেমজক মানে চাপ'ৰ্ট কৰে মানে প্লেয়াৰ্চ বিলাকক মানে চাপ'ৰ্ট কৰে এতিয়া যেনেকে তুমি যদি মানে অ যদি মানে অ মানে বহুত ভাল যদি তুমি প্ৰফম কৰিব পাৰা আৰু তাতে এন চি চি চিলেকচনত তেত তেতিয়াহলে তুমি নেশচনেল গেমছত তুমি চান্স পাই যাবা।
উম
সেই তেনেকে মানে এইবাৰ লাষ্ট ইয়েৰে আমাৰ লাষ্ট ইয়েৰৰ কথা। আ এটা মানে আণ্ডাৰ ছেভেনটিনৰ বইজৰ ফুটবল টিমটো
উম
মানে এনেকে ফুটবল টিমক মানে চিলেকচন আছিলে সেই চিলেকচনত মানে প্লেয়াৰ চিলেকচন পাই কেনে অ এটা নেশচনেল লেভেল টুৰ্ণামেন্টৰ কাৰণে মানে খেলিবৰ কাৰণে চান্স পাইছে।
উম
চ' মানে এনেকে মানে স্পৰ্টচক এন এনকৌৰিজ কৰে খেলা ধূলাক এনকৌৰেজ কৰে প্লেয়াৰ বিলাকক এন এনকৌৰেজ কৰে।
উম।
এন চি চি এ আৰু এইটো মানে তোমাৰ কাৰণে মানে হেল্প হ'ব এটা। মানে ডাঙৰ ডাঙৰ গেম বিলাকত আৰু মানে অকমান পাৰ্টিচিপেট কৰিবৰ কাৰণে।
আচ্ছা আচ্ছা, মও মানে সেইকাৰণে তোমা সেইকাৰণে মানে তোমাক ফোন কৰিছিলো যে হেৰি, মানে মই শুনিছো কবাত। মানে এন চি চি কবাত বুলি নহয় মানে এন চি চিটো আজিকালি কৰেই বেছিভাগে।
হয়।
ত' মানে সিদিনা মানে কি হ'ল আমাৰ স্কুলত এডমিশন হৈ আছিল। স্কুল নহয় চৰি ইউনিভাৰ্চিটিত ত' এডমিশন হৈ থাকোতে মানে আমাৰ স্পৰ্টচ কটা যেনেকে থাকে।
হয় হয়।
ত' সেইদিনা মই দেখিলো এন চি চিৰো কিবা কটা আছে।
হয় এন চি উপ
অঁ ত' মই সেইটো চালো মানে এন চি চিৰ ফালৰ পৰাও চিট পায়।
হয় চিত পাই হয়।
ত' মই সেইটো চাই ভাবিলো ত মোৰো ত অলপ হেল্প হ'ব পাৰে মই যদি এন চি চিটো কৰোঁ। তাৰপিছত নেক্সট হ'ল এন চি চিত ফিটনেচটোও ভালে থাকে।
ফিটনেচটো ভালে থাকে, আৰু মানে কি হয় এন চি চি এই যে এতিয়া চিত পোৱা কথাটোৱে যে তুমি ক, বা এতিয়া মানে এ এন চি চি মানে চিট কিহৰ কাৰণে দিয়া যায়, কাৰণ কি মানে এন চি চি কৰা মানুহ বিলাকৰ মানে এটা ডিচিপ্লিন লাইফ ষ্টাইলত থ থকা হয়, সিহতৰ মানে এটা ডিচিপ্লিন আছে সিহঁতৰ কামৰ প্ৰতি ডেডিকেশ্যন আছে, সেইটো কাৰণে মানে সিহঁতক এটা মানে কটা দিয়া যায় স্পেচিয়েল কটা। যেনেকে স্পৰ্ট কটা থাকে, কাষ্ট ৰিজাৰভেশচন থাকে সেনেকে, আৰু মানে এন চি চি মানে তোমাৰ তিনটা ভাগত ডিভাইডেড আছে, মানে
উম।
আগত মানে ভাগ কৰা আছে, তোমাৰ এ চাৰ্টিফিকেট, বি চাৰ্টিফিকেট চি চাৰ্টিফিকেট, এইবিলাক চ'ব তোমাৰ মানে আমাৰ আয়ুৰ লগ লগত আছে, মানে আমাৰ এইজৰ লগত মানে ভাগ কৰা আছে।
মানে কি এ চাৰ্টিফি কেট, বি আৰু চি, আচ্ছা সেইটো মানে কি বয়স হিচাপত ভাগ কৰে নেকি?
সেইটো বয়স হিচাপত ভাগ কৰা আছে হয়।
আচ্ছা।
এ তাৰপিছত মানে তুমি ধৰা এতিয়া তোমাৰ যোনটো মানে বয়স, এই টো বয়ত তুমি বি চাৰ্টিফিকেট আৰু চি চাৰ্টিফিকেটৰ কাৰণে তুমি কৰিব পাৰিবা।
এতিয়া কলেজত ধৰ মানে ইউ আচ্ছা এতিয়া ধৰিলোৱা মই ইউনিভাৰ্চিটিত এডমিশ্যন লবা লাগে, ত তেতিয়া মই তাতেটোৰ কিবা যেনেকে ধৰি লোৱা আমি স্প'ৰ্টচ কোটাত এডমিশ্যন ল'লে, এ নেচনেল খেলিব যোৱা চাৰ্টিফিকেট জমা দিওঁ, ষ্টেটত মেডেল পোৱা চাৰ্ট
হয়, হয়, হয়।
ঠিক তেনেকে এন চি চিত যদি আমি এডমিশ্যন ল'ব যাওঁ, ত সেইখন মানে আমাৰ এখন মানে কেনেকুৱা ধৰণৰ চাৰ্টিফিকেট? এ চাৰ্টিফিকেট নে বি নে চি? আৰু সেই চাৰ্টিফিকেট খনত মানে কি লিখা থাকে যে আমি তাতে শিকি আছোঁ নে আমি ক'ৰবাত যায় মানে মেড ডেল ললোঁ, নে কি মানে কেনেকুৱা ধৰণৰ বস্তু এইটো?
মানে এইটো কেনেকুৱা হয়, মই তোমাক মানে ম ক'ত কৈ দিওঁ যে তোমাৰ মানে, এটা চাৰ্টিফিকেটত দুই বছৰ থাকে তুমি মানে, সেই এক বছৰত তুমি মানে কেম্প কৰিব লাগিব। সেই কেম্প-কেম্প কৰাৰ কাৰণে তুমি এটা তুমি চাৰ্টিফিকেট পোৱা, যে দহ দিনৰ তুমি অ কেম্প। কেম্প চাটিফিকেটো পোৱা যায়, কেম্প চাৰ্টিফিকেট বিলাক পোৱা যায় মানে তুমি এইটো কেম্পটো দহ দিনৰ ভিতৰত ইমান খিনি ভাল পাৰফৰ্মেন্ঞ্চ দি কেনে তুমি আহিছা! সেই তেনেকে, আৰু সেই তেনেকে একদম লাষ্টত তোমাৰ এক্সাম হয়, এন চি চি এক্সাম হয় এন চি চি পৰীক্ষা, সেই যদি ভাল নম্বৰ পোৱা, ভাল গ্ৰেড পোৱা,
অহ'
তেতিয়া হ'লে মানে সেই চাৰ্টিফিকেট খন পোৱা। এতিয়া তুমি বি চাৰ্টিফিকেট পাবা, তাৰপিছত তুমি চি চাৰ্টিফিকেৰ কাৰণে কেম্প কৰি কিনে, আকৌ তুমি পৰীক্ষা দিব লাগিব।
আচ্ছা, আচ্ছা, আচ্ছা, আচ্ছা।
সেই তেনেদৰে আৰু ক্ কথাটো মানে তাৰে পিছত, সেই কেম্প চাৰ্টিফিকেট আৰু তোমাৰ কি কয়, এন চি চিৰ যো যোনখন এক্সামৰ চাৰ্টিফিকেট, সেইবিলাক দি আমি মানে জব বা কলেজেছত মানে আমি এপ্লাই কৰিব পাৰোঁ। সেইবিলাকত কাৰণেও হয়, হয়। মানে জবৰ কাৰণেও মানে হেৰি মানে এন চি চি হেৰি দিয়ে যে, সেই কেম্প চাৰ্টিফিকেট খনত মানে, তোমাৰ কেৰেক্টাৰটো মানে সি দিয়ে, মানে তোমাৰ যোনটো মানে ব্যক্তি তোমাৰ যোনটো পৰ্চনেলিটি,
উম।
সেইটো মানে সি মানে দেখায়, কাৰণ কিয়, তুমি ধৰা দুটা কেম্প কৰিছা। এতিয়া মই নিজে তিনিটা বেলেগ বেলেগ জেগাত কেম্প কৰি আহিছোঁ, মানে আৰু চ'ব কেম্পতে মানে মোৰ কেনেকুৱা পাৰ পাৰফমেঞ্চ আছিলে, মই কিমান খিনি কাম কৰিছোঁ মোৰ, অ' আচাৰ অ' মোৰ আচাৰ ব্যৱহাৰ , মই মানুহৰ লগত মই ভালকে মই উম, মিলি-জুলি কেনে ছিলো নে নাই,
আচ্ছা আচ্ছা
সেইবিলাক চব মানে লিখা থাকে। মানে মোৰ মানে অভাৰঅল যোনটো আমি পাৰফৰ্মেঞ্চ বুলি কওঁ, সেইখিনি তাতে মানে দিয়া থাকে। চ' সেইবিলাকেদি মানে আমাৰ মানে, সেইবিলাকে যেতিয়া আমি জবৰ কাৰণে যাওঁ ন, তেতিয়া মানে যোনজনে আমাক জবৰ কাৰণে লয়, সিহঁতি মানে সেইখনত মানে পঢ়ি কেনে, আমাৰ কেৰেক্টাৰটো অকমান গম পাই যাই, আমি কিমান খিনি ডেডিকেটেড হয়, কিমান হেৰি হয়! আমাৰ ৱেল, আমি কিমান খিনি ৱেল বিহেভিয়েৰ হয়, আমাৰ আচাৰ ব্যৱহাৰ ভাল নে বেয়া, আমি মানুহৰ লগত কাম কৰিব পাৰো নে নোৱাৰো আমি, আমি কিমান খিনি মানে আমাৰ মানে বুদ্ধি আছে, কিমান খিনি কি আছে সেইবিলাক। আৰু লগতে এন চি চি কেম্পত মানে বহুত জাগাৰ পৰা বহুত কলেজেছ, ইউ ইউনিভাৰ্চিটিৰ পৰা মানে মানুহ আহে। সেই তেতিয়া কি হয়, আমি সকলোৰ লগতে আমি এই অচিনাকি মানুহৰ লগত যেতিয়া আমি, দচ দিন আমি একেলগে, থাকো, খাওঁ তেতিয়া মানে আমাৰ মানে সিহঁতৰ লগত মাত বোল হয়, আমাৰ কমিউনিকেশ্যন বাঢ়ে। আৰু এন চি চি কেম্পবিলাকত বহুত মানে কম পিটিচন হয়। যেনেকে তৰ্ক প্ৰতিযোগিতাই হওঁক, বা বক্তিত্ব দিয়া প্ৰত তিযোগিতা হওঁক, বা খেল হয় মানে ভ বলৰ নিচিনা খেল হয়, ৰো ৰছী টানা খেল হয়
ওম।
সেই তেনেধৰণৰ খেলবিলাকত আমি যেতিয়া পাৰত পাৰতিসিপেট কৰো বা তুমি ধৰা এতিয়া এটা তৰ্ক প্ৰতিযোগিতাত তুমি পাৰ্টিচিপেট কৰিলে, তোমাৰ এটা আত্মবিশ্বাসটো বাঢ়ে।
উ।
আমা আত্মবিশ্বাস, আমাৰ নিজৰ ব্যক্তিব্য আমাক সেইবিলাক বঢ বঢ়াবলে বহুতখিনি সহায় কৰে। যাৰ কাৰণে মানে আমাৰ এ মানে হেৰি মানে আমাৰ যোনটো মানে হেৰি মানে আত্মবিশ্বাস হয় সেইটো বহুতখিনি বৃদ্ধি পায়।
আত্চ্ছা আত্চ্ছা।
সেইটো কাৰণে মানে এই এন চি চিত মানে এনেকুৱা মানে এটা মানে ইউজফুল বস্তু হয়।
উম ত তুমি যে এতিয়া এই যে কেম্পবিলাক যে কৰিলা তোমাৰ ভাল লাগিল নে নাই?
হয় ভাল লাগিল। কাৰণ কিয় মানে কেম্পবিলাকত মানে আমি বহুত মানে বেলেগ, বেলেগ মানুহবিলাকক আমি লগ পাইছো। সিহঁতৰ লগত তুমি কথা পাতিছা, কথা পাতি কেনে সিয় সিহ তৰ লগত একে সমানে আমি খাইছো, শুইছো। লৈছো চব, গোট টেইখিনি, আৰু মানে এইটো এটা বেলেগ ধৰণৰ মানে অভিজ্ঞতা যোন টো আমি মানে বুজাব নোৱাৰো।
উম আচ্ছা, আচ্ছা, আচ্ছা।
সেনেকুৱা ধৰণৰ বস্তুটো।
ঠিকেই, শুনি ফালেতো ভালে লাগিছে।
হয়।
বাকী মই জইন কৰিম।
হয় হয়।
তোমাক মই যোনদিনে জইন কৰো ফোন কৰিম দিয়া।
হয় হয় দিয়া।
দিয়া ঠিক আছে ৰাখিছো দিয়া আজিকাণ
হয় দিয়া ঠিক আছে।